হেল্ল'।
অ, ' কোৱা
কি কৰিছা?
আছো এনেই, এই মাত্ৰ মই মানে আহিলো আৰু কৰ'বাত গৈছিলো
আচ্ছা ক' ল গৈছিলে?
এ এনেই জেঠিয়াতৰ ফালে গৈছিলো তাৰ পাছত তাতে অলপমান কিবা বজাৰ বহি আছিলে তয় এই এনেকে অলপ বজাৰো কৰিলো আৰু
আ্ছা কি কি ললা বছৰৰ পৰা?
বজাৰৰ পৰা তোমাৰ মানে কেইটামান যট ফ্ৰুটছ আছিলে আৰু তাতে মানে ভাল দেখি আছিলে ত' সেইটো কাৰণে ভাবিলো আৰু দেখি পেলাই এনেকুৱা লাগিলে ট্ৰাইও কৰা নাই নতুন বস্তু ত ভাবিলো আৰু ট্ৰাই কৰো বুলি পেলাইে মানে তোমাৰ পিজ আছিলে পিজ ললো তাৰ পাছত প্লাম আছিলে কিন্তু এইটো শ্বিলঙৰ প্লাম বোলে তাৰ পাছত তোমাৰ উম চেৰি আছিলে আৰু এটা তোমাৰ মানে আঙুৰ টাইপ দেখি কিন্তু আঙুৰ নহয়ো এনেকুৱা টাইপ মানে ৰেড কালাৰৰ। কিন্তু বহুত মানে গোুল হয় আৰু লাইক বগৰী টাইপৰ। এই বস্তুতটো সেইটো দেখিছো কিন্তু নানিলো বাৰু। এই এইখিনিয়ে আনিলো আৰু।
উম।
ত' সেইটো কাৰণে ট্ৰাই কৰিব কাৰণে লৈ আহিলো আৰু তাৰ পাছত এনে ঘৰৰ অলপ কিবা কিবি বস্তু আছিলে আনিব লগা।
উম
সেইখিনিয়ে লৈ আহিলো আৰু
আটচা, মই বৰ্তমান এনে আছিলো অকমান ফোন চাই আছিলো তাকে ভাবিলো তোমাক এটা খবৰ লওঁ। হ
তুমি এনে পিছ খাইছা নেকি কেতিয়াবা
ম বস্তুটো মানে শুনিছোহে বা দেখিছোহে কিন্তু খাই পুৱা নাই আজৈকে এনে কেনেকুৱা মানে অকমান লাইক চিমিলাৰ যদি তুমি ক'বলৈ যোৱা বেলেগ ফ্ৰুইতৰ লগত মেতছ কৰে যেনিবা
অ ক'ব গলে পিজটো মিঠা লাগে খাই। কিন্তু বেলেগ এটা টেষ্ট দিয়ে এনেই তুমি হেৰি খাই পাইছা নেকি অ চিকু খাই পাইছা নেকি?
শিকো খাইছো চাগে কিন্তু বহু বছৰ হ'ল খোৱা ত' এতিয়া মনত নাই তাৰ টেষ্ট। কিন্তু খাইছো এবাৰ মানে সৰু থাকোতে মাহঁতে আনিছে।
হম হম।
উম এনেই সেইটোও ভাল লাগে চাগে খাই ন
টো মিঠা বুলিয়ে শুনিছো
আচ্ছা
অলপ আলছ টাইপ টেষ্ট কৰে নেকি মই খাই পাইছো কিন্তু আহ বেছি মোৰো বহুত দিন হ'ল খোৱা। ত মানে মই তেজটো অলপ পাহৰিছো কিন্তু মোৰ অলপ মানে আটলছৰ লগত চিমিলিয়াৰ এ লাগিছিলে।
হয় নেকি
উম
আচ্ছা ড্ৰেগন ফ্ৰুটটো খাইছ
সেইটোতো কামেই নাই সেইটো একদম টেষ্টলেছ
অ এইটো হয় কিন্তু মানে এনে নিউট্ৰিচনেল ভেলু তোমাৰ বহুত আছে এইটো ফ্ৰুটৰ মানে কয় ডক্তৰ বোৰো কয় আৰু এক্সপ বোৰে কয় আৰু উম সেইটো কাৰণতে দাম বহুত
টেষ্টৰ হিচাপত
অ অ টেষ্টৰ হিচাপত ভাল নালাগে কিৱিটো খাইছা চাগে তুমি
কিৱিটো ভাল লাগে কিন্তু
কিৱি অ কিৱিটো ভাল লাগে কৱিৰ টেষ্টটো অলপ ইউনিক হয় আৰু অলপ কষ্টলি হয় বস্তুটো লাইক যদি তুমি কম্পেৰেটিভলি চোৱা বাকী ফলবোৰ বিলাকৰ লগত মানে তোমাৰ আম চাম এইবোৰ কমন ফ্ৰুটছ বিলাকৰ লগত অকমান কম্পেটিভলি বেছি দাম হয়।
উম
এ টেষ্টটো ভাল কিন্তু টেষ্ট ৱাইজ বহুত ওপৰতে ক'ব গ'লে এইবিলাক কমন ফ্ৰুইট বহুতেই এইবিলাক নাখায়ও কিন্তু কিৱিটো খাই বহুত ন শুনিছোঁ সেনেকোৱা
অ এইটো ভালে লাগে
উম
এতিয়া লাহে লাহে আমাৰ অসমতো মানে এক্সপৰ্ট হৈ আছে আৰু এনেকুৱা মানে ফ্ৰুটছ বোৰ কিবা কিবি ওলাইছে
উম
কাৰণটো বজাৰত কিবা নতুন দেখা পালে কেতিয়াবা এনে ট্ৰাই কৰিব হলেও এটা বা দুটা লৈ আহো আৰু
অ অ কিন্তু একচুৱেলি কি জাননে আজিকালি ফল তুমি কিনাতো বহুত মানে এইটো ৰিস্কৰ কথা হৈ গৈছে, কাৰণ তোমাৰ ফলবোৰত মানে বেছিভাগ মেডিচিনেল হেৰি দি, তোমাৰ পকোৱা হয় বা সেইটো হেৰি কৰা হয় গ্ৰ কৰোৱা হয় ত' সেইবোৰ ফলে বেছিভাগ বজাৰত আনে ত' সেইবোৰ ফালে মানুহৰ উল্টা অপকাৰহে বেছি কৰে। বেমাৰ বেছি হয়, তাৰপিছত তোমাৰ
সেইটো হয় বাৰু তথাপিওঁ মানে এটা বা দুটা খালেতো একো মোৰ মতে প্ৰব্লেম নহয় আৰু এনেকুৱা টাইপ।
অহ সেইটো হয়, বেছি খাব নালাগে। কিন্তু অনেক ৰেগুলাৰ বেছি যদি তোমাৰ এ গৰমৰ দিনত কিছুমান মানুহে সদায় আনেই নপায় প্ৰাই ভাগ ঘৰত থাকেই ফল বহুতৰে ত' সদায় তেনেকে বাহিৰৰ এইবোৰ এ নোচোৱা নেমেলাকে মোৰ মানে কথাটো হ'ল কি চাই চিতি আনিলে ভাল আৰু যদি নোচৱা নোচোৱানবিলাকে আনে ত মানে সেইটো বেমাৰহে বেছি কৰে আৰু আৰু স্পেচিয়েলি যদি সৰু ল'ৰা ছোৱালী থাকে ঘৰত তেহেতক বেছি ক্ষতি কৰে। আৰু মইতো শুনিছো এইবোৰ মানে এইবিলাক যিবিলাক পেষ্টি চাইজ দিয়া হয় মেডিচিন দিয়া হয় ন এইবোৰ ফ্ৰুইট বেছিভাগ মানে আজিকালি এ ডাঙৰ বেমাৰো মানে কেৰি কৰে বুলি মই শুনা পাইছো যেনে কেঞ্চাৰ চেঞ্চাৰো মানে হ'বলৈ পাৰে বোলে। আহ তো মানে সেইয় আৰু এই বেটাৰ এভইড না, যদি আমি এভইড কৰি চলো যদি এ ভাল টো যদি আমি যদি চিলেক্ট কৰি আনিবলৈ জানোঁ বা অহ গম পাওঁ ক'ত মানে অৰ্গেনিক ষ্টৰ চৰ মানে
মোৰ মতে ইমান একজটিক ফ্ৰুট সদায় খাই থকাতকে, তোমাক যিবিলাক এডিনাৰি ফ্ৰু মানে হে আছে ফ্ৰুট আছে, ফল-মূল আছে যেনেকে আম, আপেল, কমলা, উম তাৰপাছত তোমাৰ ফল এইবিলাক, এইবিলাক আৰু তুমি ডেইলি বেচিছত খোৱা তেতিয়াও কথা নাই আৰু সেইবিলাকত বেছি তোমাৰ সেনে কোৱা আৰু এইবিলাক নাথাকে যেনো লাগে। ধৰি লোৱা আপেলটো তুমি বাকলি চেলাই পেলাই খোৱা, কাৰণ আপেলত তোমাৰ গমেই পোৱা যায় যায় ন হেৰি থাকে ৱেক্স, এইবিলাক ব্যৱহাৰ কৰে শুনা পাইছোঁ। ত' সেইটো যদি তুমি কাটি কাটি পেলাই খোৱা আৰু কলটো বাৰুতো ঘৰতো মানে হেৰি কৰিব। পাৰে, ঘৰৰ কল।
অহ।
সেইবিলাক আৰু লোকেল ভেণ্ডাৰৰ পৰা ল'লে সেইটো ভাল হয়। আহ তোমাৰ বজাৰত লোকেল ভেণ্ডাৰ আহে। সেয়ে, মানে ধৰিলোৱা কিছুমান হেৰি আহে ন। উম, দোকানী আহে, গাঁৱৰ পৰা ডাইৰেক্ট অলপ অলপ বস্তু লয়। পেলাই বহি থাকে। সিহঁতৰ পৰা কিনিলে মানে ভাল। সিহঁতৰ পৰা বস্তু কিনিলে তোমাৰ লোকেল বস্তুৱে পোৱা যায়। বুলি মই ভাবোঁ আৰু।
অহ, যিবোৰ তোমাৰ এ গাঁৱৰ যে। মানুহ বিলাকে নিজে বজাৰলৈকে লৈ আনে সেইবোৰ বেণ্ডত মানে বেছি ভাল আৰু ফ্ৰেছ পোৱা যায়, হয় কথাটো মইয়ো শুনিছোঁ। আৰু অহ। ভেজিটেবল বিলাকত তুমি কি কবা, ভেজিটেবলেচত তুমি মানে লোকেলি মানে এনেকে তোমাৰ, এ চহৰে চহৰত বা তোমাৰ টাউনত থা থকা মানুহবোৰেটো কাল্টিভেট কৰিবও নোৱাৰে। ত' তাতে এটা দিগদাৰ হৈ যায় মোৰ মতে। ত' ভেজিটেবলছতো অলপমান মানে এইটো সাৱধানতা ৰাখাটো ভাল।
সেইটো হয় কিন্তু উম আজি আজিকালি চহৰৰ মানুহে অলপ অলপ হলেও মানে কিবা কিবি নহয় নিজৰ ঘৰতে পোতেয়। আৰু আৰু বজ বজাৰত যদি মানে ভাল কে এক্সপিৰিয়েন্ঞ্চ থকা মানুহ থাকে সিহঁতে জানেই। যে এই বস্তুতটো লোকেল হয় এই বস্তুটো হাইব্ৰীড হয় সেনেকুৱা টাইপ। এতিয়া আমাৰ মা পাপাহঁতে সিহত ত জানেই কেনে কোনটো বস্তু মানে লোকেল কোনটো হাইব্ৰীড আমি গ'লে কিন্তু আমি মানে আমাক ঠগাই দিব আৰু সেনেকুৱা টাইপ।
অ অ ভেজিটেবল চৰ মন পৰিল তোমালোকওতো এ কিবা কিবি নিজৰ এই গাৰ্ডেন আছে বোলে তোমালোক ঘৰৰ মানে, তাতে বোলে হেৰি কৰা বোলে অকমান।
অহ আমাৰো, আছে আছে। আমাৰো মায়ে তাৰমানে এইবোৰ কৰি বিৰাট ভাল পায়। আমাৰ মায়ে ডিউটিৰ পৰা আহিয়ে গাৰ্ডেনতে যায়। লগাইছে বহুত কিবা কিবি, বেছিভাগ আমাৰ মায়ে শাক ৰুইছে।
আচ্ছা।
শাকটো বহুত মানে মায়ে খাইও ভাল পায়, সেইকাৰণতো ৰুইছে বহুত, তোমাৰ লাই পালেং হম, হম। তাৰপাছত তোমাৰ অহ, খুতুৰা শাক।
অ
এইবিলাক কলমৌ শাক তাৰপাছত ডাঠা শাক। এইবিলাক ৰুইছে। আৰু তোমাৰ হেৰি জলকীয়াৰ গছ এইবিলাকতো বেঙেনাৰ গছ বিলাহী গছ এইবিলাক বহুত লগাইছে আৰু আমাৰ মায়ে বিৰাট ভাল পায়।
আমাৰো আছে অকমান। কিছু মানে মাৰে ৰুইছে ঘৰৰ পিছফালে জেগা বেছি নাই কিন্তু এনেকুৱা মানে তোমাৰ নৰসিংহ তাৰপিছত তোমাৰ এ কোমোৰা পুলি এটা লগাইছিলে বাঁহ এডাল কি কাৰণে আৰু তোমাৰ জলকীয়া পুলি এটা আনিছিলে এই কেইদিনমান আগত আন্টি এজনী ঘৰৰ পৰা ত সেনেকে মই অলপ চলপ কিব কিবি মানে ৰুই থৈ দিছে আৰু। হৈছে কিছু কিছু কিছু কিছু ৱাও নাই অলপমান টাইম লাগিব।
অ আমাৰো তোমাৰ হেৰি উ লাও ৰুইছিলে পানী লাও উম কিন্তু পানীলাও লগা নাই, কিয় বা নাজানো মানে এনেকে ফুলে অ ফুলি পেলাই তাৰ পাছত তোমাৰ সৰু সৰু হয় হৈ পেলাই কিবা নাজানো নিজে নিজে মৰি যায় তাৰ পাছত সেইটো কাৰণে এইবাৰ আৰু অ আৰু ৰঙালাওও ৰুইছিলে। ৰঙালাও বাৰু লাগিছে আৰু বিন, বিন আৰু নেচ ৰুইছিলে সেয়াও লাগিছে কিন্তু দেই কিন্তু লাউ নালাগিলে লাওতো নালাগিলে কিন্তু তথাপিও লাওৰ পাত বিলাক আছে ন সেইবিলাক খাইও ভাল লাগে বৰা বনাই পেলাই। তোমাৰ আৰু লাওৰ মানে দালি যিটো খাৰ দিয়া দালি থাকে খাৰ খাইও ভাল লাগে আৰু লগতে
তোমাৰ এনে ভাজি খাইও ভাল লাগে ত আমি কি ক'ম আৰু আমি মানে গছডালকে খাইছো আৰু
অহ আচ্ছা আচ্ছা খায় মানে অ', অ', এইবোৰ এছ এম ইছ কুইজিনত আছে ন এইবিলাক গছৰ পাত চাটদিও মানে বহুত কিবা কিবি ডিছ আছে তোমাৰ তাৰপিছত তোমাৰ এনেই কচু চচু খোৱা নাই তোমালোকে
অ', আমাৰ মায়েটো ফেব্ৰেট ক'ব গ'লে আমাৰ মাৰ মানে খুবেই প্ৰিয় ইমান ভাল পায় কচু
হম
আমাৰ মাইতো পুতিছে সেইবোৰ- অ', আৰু আমাৰ গাজৰ লগাইছিলে ৰবা গাজৰ নহ'লে গাজৰ এটাও নহ'লে
হয় নেকি
ধনিয়াও ৰুইছিলে ধনিয় বিলাকো নহ'লে কিয় বা নাজানো আৰু বাকী বস্তুবোৰতো হৈছে।
অ', মানে হয় চাগে এইবোৰ ভেজিবলোৰ কিন্তু কিছুমান স্পেচফিকেলি মান কিছুমান ভেজিটেবল কিছুমান ধৰণৰ মাটিত সে হয় সেইটো কাৰণতে চাগে মেই
সেইটোও হ'ব পাৰে ঝুকিনিও লগাইছিলে জুখিনিও নহ'লে আমাৰ মায়ে মানে চবৰে মানে অলপ অলপকে হ'লেও এডাল দুডাল হ'লেও তাৰমানে গছ লগাই মানে ভাল পাই আৰু চিঙি পেলাই নিজে এসাঁজ হলে'ও খাব আৰু সেনেকুৱা পাৰিব আমাৰ ভেন্দিও লগাইছিলে তোৰ ভেন্দিও দুসাঁজ মান খালে আৰু
হা
এই বহুত এনেকে চব্জি লগায়ে থাকে।
হয় নেকি
উম
আচ্ছা তাৰমানে তোমালোকে নিজৰ ঘৰ হেৰিও মানে তুমি একো হেৰি নাথাকিলে যোগাৰ নাথাকিলে ভেজিটেবলবোৰ খাবলে পাৰা তোমালোকে নিজৰ ঘৰৰে বস্তু ফ
অ', পাৰো অ', পাৰোঁ পাচলি নে আহ থাকেই আমাৰ আৰু নিজৰ ঘৰত কাৰণেই আৰু এনেকুৱা অলপ জাগাতে অলপ অলপে মানে খুব খিনিয়ে লৈছে এনে টাইপ ত তাৰ মানে হৈ যায় আৰু কেতিয়া